হেল্ল'।
হেল্ল'।
কি কৰিছা?
একো কৰা নাই, এনেই অকমান ওলাই আহিছিলোঁ ঘৰৰ পৰা।
অ' কি হ'ল খবৰ খাতি নাই যে?
খবৰ খাতি নাই মানে অকমান বিজি আছোঁ ন'।
অ', অ'। ফুৰিব যাবানে নাই?
যাব পাৰি। ক'ত যাবা?
তাকে, শ্বিলং যাম বুলি ভাবিছোঁ।
অ' শ্বিলং যাবা?
উম, তোমাক কৈছিলোঁ নহয় হুম?
শ্বিলং যোৱাতকৈ টাৱাং যোৱা ভাল?
উম, ইয়াত অ এতিয়া টাৱাঙো যাব পাৰি বাৰু।
উম।
তাকে যাব পাৰি ন? মইতো শ্বিলং ভাবি আছোঁ টাৱাংও পাৰি বাৰু তাকে পাতি আছোঁ লগৰবিলাকৰ লগত।
অ'।
উম তাৰ পিছত তাকে উম তাকে বাইকে ৰাইড যাওঁ নেকি?
চ কৰি উম
নহ'লে এতিয়াও ট্ৰেইন চ্ৰেইন বিলাক বন্ধ হৈ আছে ন?
উম, উম।
উম, তাকে হেৰিয়াতে যাওঁ ভাবিছো, এনে পেকেজটো চাগে মই কথা পাতিছো ফ'ৰ থাউজেণ্ড মানত হ'ব লাগে দুদিনৰ কাৰণে।
উম,
তাকে। এনেতে নহ'লে তাতে টাৱাংতটো মই ইমান ভালকে চিনি নাপাওঁ ন' শ্বিলঙত টো মোৰ ফ্ৰেন থাকে ত' ততে মানে সিহঁতিও মাতিছে আৰু।
তাকে চিনাকি থাকিলে ভাল বাৰু।
উম, গাইড দিবলে ভাল ন, নহ'লে আমিটো চিনি নাপাও ন' চেভেন চিষ্টাৰ চে উমিয়াং লেক আছে বোলে।
উম,
উম, আৰ তাতে ভাবিছো, তুমি?
মোৰো এনেই টাৱাংৰ ছাইডে মোৰ বাৰু লগৰ আছে।
অ', তাকে মই তোমাক ভাল কও নাজানো ন'।
জোক লৰা হাাজোকাত।
উম, তোমাৰ চিনাকি আছে নেকি?
উম, মোৰ টাৱাং চাইডে চিনাকি আছে।
অ', অ', অ'।
তাতে মানে সেইফালে গৈয়ে থকা হয় ন' গাড়ী লৈ।
অ', অ', উম। সেনেকে ঠিকে আছে তেনেকো যাব পাৰি দুই ক জেগা এ তাত।
উম।
দিচাইড কৰে। ভালে আৰু, মোৰ এনেকা লগৰ যাব।
টোটেল কিমান হ'ব মানুহ?
টোটেল দহটা মান হব লাগে।
দহটা, পাঁচখন বাইক মানে? চিংগল চিংগল যাবা নে ডাবুল?
তাকে ডাবুলতে যাও নেকি, চিংগল আমাৰতো বাইক নাই ন'?
অঁ, অঁ।
উম, তাতে সেনেকে যাম ভাবিছো। তুমি ফ্ৰী আছা নাই যাবৰ কাৰণে?
ফ্ৰী আছো বাৰু।
অ', তাতে মোৰ মানে এইটো মাহতে লাষ্ট যাম বুলি ভাবিছো আৰু। উম, তাকেটো অ'। আৰু লগৰ কোনোবা যাব নেকি?
মই নিলে কাক লগৰক নিব লাগিব নহবা মোৰ চিষ্টাৰক নিব লাগিব।
উম। অ', নহ'লে মোৰ লগৰ এজনীয়ে আৰু এটা জেগা কৈছিলে শিৱসাগৰ। আপাৰ আছাম, তাতো ভাল বোলে বহুত ধুনীয়া জেগা আছে চাবলৈ কাৰণে।
এই ৰিচেণ্টলি গৈ আহিছোঁহে শিৱসাগৰ এনেকৈ তিনিচুকীয়া লং ট্ৰিপ এটা মাৰি আহিছোঁ হে আমি।
অ', অ', তাকে এনে কে এনেকা শিৱসাগৰ ধুনীয়া জেগা নে?
উম, ধুনীয়া এই শিৱসাগৰত তেনেকে মানে কি আমি টেম্পল বিলাকলৈহে গৈছো অকল।
অ', অ', ধুনীয়া লাগে নে ভাল লাগে নে গৈ?
উম, বঢ়িয় ভাল লাগে।
উম।
খালি এটাই কথা দিগদাৰ হয়, আৰু ড্ৰাইভাৰৰ দিগদাৰ হয় আৰু।
অ', এনে কিমান মান পেকেজত যাব পাৰি নো?
উ, মই এতিয়া তোমাৰ লৈ গৈছিলোঁ দুখন গাড়ী নিছোঁ এখন ইন'ভা কৃষ্টা আৰু এখন নিছিলোঁ মই চাফাৰী।
উম।
হেই দুখনত তোমাৰ তেলেই গৈছে কমেও চৈধ্য হেজাৰ ষোল্ল হেজাৰ চৈধ্য হেজাৰ মানত তেলেই গৈছে মোৰ।
অ', বহুত গৈছ চোন।
উম, কাৰণ কি মানে দুখন নতুন গাড়ী কিনিছো ন'!
উম।
এই দুখন নতুন গাড়ী এতিয়া ড্ৰভাৰ এটা মই এটা মোৰ মানে যোনটো ইটোৱে গৈছে এইটোৱে মানে ইমান ভালকৈ চলাব নোৱাৰে ন'! মানে মাইলেজ দিব নোৱাৰে চ' সেইকাৰণে মানে অকণমান বেছি গ'ল আৰু।
অ', তাকে এনে খোৱা বোৱা চব মিলাই মেলি?
মিলিয়াই মিলি গৈছে তোমাৰ এইদম দুয়োখন গাড়ীতে কিমান আমাৰ এইট চিটাৰ গাড়ী যেতিয়া উম আটা আমাৰ দহ এখন গাড়ীত দহজনকৈ গৈছো হা।
অ'।
পাৰ দে তিনিদিন লাগিছে পাৰ দে ধৰা যাওঁ এজন মানুহে ধৰা পাঁচশ মানতো খায়েই।
অ'।
এতিয়া তেনেকে চাব গলে পঁচিশ হাজাৰ বেছিয়ে গৈছে বাৰু। এ পঁচিছ হাজাৰ ধৰি থোৱা, উম।
উম, আৰু, দূৰো হয়টো।
উম।
অ', মইতো ফাৰ্ষ্ট টাইম যাম ন' সেইকাৰণে ইমান এটা এক্সপিৰিয়েঞ্চ নাই।
গাড়ী লৈ গ'লে বেছি কষ্টলি পৰে আৰু কিন্তু গৈ আৰাম লাগে ন' গাড়ীত।
তাকে এতিয়া তাকে ভাবিছো ৰাইদতে যাও নে কি কৰোঁ!
গাড়ী গ'লে যাব পাৰি খালি মানে কছিলি পৰে প্লাছ চিনাকি মানে বুজা নাই মই।
মানে এনেকে গাড়ী নিব পৰা।
গাড়ীটো মোৰে দুখন আছে গাড়ী।
অ', তোমাৰ এইবাৰ যাওঁতে তোমাৰ দুখন নিছিলা নেকি?
হা?
এইবাৰ যাওঁতে তোমাৰ দুখন নিচিলা নেকি মানে গাড়ীকিখন?
অ', অ', অ', মোৰ মানে ছেভেন চিটাৰ দুখন গাড়ী আছে ন।
উম।
এতিয়া ফেমিলি নিছো ফেমিকনো কেনেকৈ বাইকত লৈ যাম।
অ', সেইটো হয় বাৰু ন। এতিয়া আমি চিংগল মানুহ ন এনেকে গে কিন্তু গাড়ীত গ'লে আৰু আৰাম হয়।
উম, কমফৰ্টটোৰ কাৰণে গাড়ী নিয়া হ'ল আৰু ঘৰ মানুহটো বাহিৰা গড়ীত নাযাব ন নিজৰ ঘৰত গাড়ী থাকোতেই।
অ', সেইটোতো তাকেতো। অ', মই এজনত মানে এনেকে ন, এনেই হোটেল লৈছিলো?
হম?
তাতে হোটেলত আছিলা নে?
অ', হোটেলত। হোম হোটেল এক ৰাতি হোটেলত থাকিলো এক ৰাতি হোমষ্টেত থাকিলো এনেকুৱা আৰু মানে।
দুই ৰাতি থাকিবলগীয়া হৈছে এক ৰাতি গাড়ীতে ট্ৰেভেল কৰিলোঁ।
অ'। তাকেতো ময়ো ভাবিছো সেয়াই তোমাক আগত কৈছো তুমি চাগে তোমাক সেইদিনা কম ভাবিছিলো ফোন কৰি। কিন্তু পাহৰি গ'লো ন তাৰ পিছত হেৰি সেইকাৰণে বোলো আজি তোমাক ফোন এটা কৰি সোধো যাম কৈছিলা ন এনেকে লং ট্ৰিপত।
অ'।
নহয় তাকে ভাবিছো নহ'লে গাড়ী এখনে ল'ম আৰু।
গাড়ী আমাৰ এনেই ধৰা দহজন যদি যাওঁ আমি মোৰ গাড়ী এখনত হৈ যাব।
হম।
আৰু এইটোৱে আৰু তেলৰ খৰচটো উলাব লাগিব আৰু।
অ', তেনেহ'লেতো অপতো তেতিয়াতো আৰাম হ'ব ন।
উম, এ চাব গ'লে একেই পৰিবগৈ কাৰণ কি গাড়ীত যোৱা দহখন বাইকে যাব আমাৰ। অ', কি চৰি পাঁচখন বাইক যাব। পাঁচখন বাইকত ধৰা টাৱাং গ'লে উম চাৰি হেজাৰকৈ টকা তেল ভৰাবলগীয়া হ'লে ন একেই পৰিবগৈ।
উম, কিবা উম তাকে তকো কৈ চাম তেনেহ'লে
উম।
কৈ পিনি তেতিয়া ক'ব লাগে দুটাকে পাতি চামৰ সিহঁতৰ লগতো ভালকে।
উম।
পাতি চাই মেলি তোমাক কম আৰু। কিন্তু তুমি যেতিয়া তোমাক কম তুমি তেতিয়া তোমাৰ গাড়ীটো ওলাবা আৰু।
অ', হ'ব উলিয়াম টেনশ্যন নাই।
উম, যায় তাত এতিয়া তোমাৰ তোমাৰ তোমাৰ নহয় লগৰো আৰু যাব যোৱা কথা আছিলে নেকি?
মোৰ লগৰ মোৰ লগতো এজনহে যাব এজন মানে কি আও মোৰ যদি যাওঁ মোৰ ক' ড্ৰাইভাৰ এটা লৈ ল'ব লাগিব কাৰণ কি মইটো অকল চলাই থাকিব নোৱাৰিম ন ক ড্ৰাইভাৰ এজনক লৈ ল'ব লাগিব লগৰে হয় সি যেনিবা
অ অ লৈ লবা একো নাই যেনেকে লগৰ লগৰ যাব চিনাকি দি তুমি গাঁৱত বেয়া পাব দিয়া ৰেত কিমান হয়
মানে এতিয়া মোৰ গাড়ীৰ কেইখন হেভি হৈ গ'ল ন কাৰণ কি ইঞ্জিন ডাঙৰ মোৰ গাড়ী
উম
তাৰ তাৰ উপৰিও ইঞ্জিনতো তোমাৰ ধৰা খাবই তেল এতিয়া তুমি বেলেগ বেলেগ গাড়ীটো নিব নোৱাৰা ধৰ ছেভেন চিটাৰটো নিবই লাগিব
উম
এতিয়া ধৰা এনেই ফাইভ চিটাৰ নিতো লাভ নাই ন ফাইভ চিটাৰ দুখন নিব লাগিব
উম
সেয়ে ডাঙৰ গাড়ী এখন লৈ যোৱাই ভাল ন
অ উম তাকে সেইটোয়ে ঠিক আছে নেকি মই মানে এতিয়া ঘৰতো ভাবিছো লাহেকে গাড়ী লৈ যোৱাই আৰাম হ'ব চাগে
উম অ যদি এনে যদি মানুহ যদি বাই চেন্স বেছি হৈ যায় মই এইখন গাড়ী উলিয়াইম দিম ৰিছ নাই
উম এতিয়া আৰু এতিয়া মানুহ মানে এনে দহটা মান মিনিমামৰ ধৰিছো আৰু
উম
তাতকে বেছি হ'লে আৰু দুটা গাড়ী ল'ব লাগিব তেতিয়া
বেছি উলিয়ালে আকৌ দহটাই উলিয়াব লাগিব যে
অ চাওচোন আৰু কোনবাৰ এনেতো ওলাব নালাগে আৰু বেলেগ যোনকেইটা যাম বুলি এনে কৈ দিছিলা আ হুম
কেতিয়াবা ওলাই যাব পাৰে ন তোমাৰ ফ্ৰেডে যদি সিহঁতৰ ফ্ৰেণ্ডক কয় সিহঁতে যদি
উম উম তাকে উম এতিয়া তাকে মই সুধি চাম সুধি পাই পিনে মই তোমাক ক'ম আৰু
উম
তোমাৰ কোনোবা যাবলে কয় জানো সেয়া সুধি চাবা
যদি এনে ধৰা মানুহ বেছিকৈ ওলাই মই ফেমিলি মেম্বাৰকো লৈ ল'ব পাৰোঁ কৈ মেলি
অ অ কৈ চাবা যাই যদি
ফেমিলি মেম্বাৰ মানে কোন আও ধৰা আমাৰ কাজিনবিলাক যাব পাৰে ডাঙৰ ডাঙৰটো কোনো নাযাবই যিহেতু সৰু পোৱালি যাম ন আমি
অ
কব পাৰিবা কি আও আমাৰ বয়সৰ লগতো নাযাবই চাগৈ
উম তাকে তো তোমাৰ তাকে তোমাৰ কোনোবা কাজিন চিষ্টাৰ বা ব্ৰডাৰ আছে যদি লৈ লবা লগত
উম মানে তে এতিয়া এটা কথা ভাল হোৱা মোৰ কাজিন ব্ৰাদাৰে মোৰ গাড়ী চলাই থাকে ন, তাহাত আছে তাক মই ইখন গাড়ী দি দিব পাৰিম বিন্দাচ তেতিয়া।
অ অ ।
তেতিয়া মানে ইমান ভয় নাথাকে ন, যিহেতু চলাব জানে।
উম। ভাল দিয়া, তোমা তোমাৰ চিনাকি মানুহ তোমাৰ নিজৰ গাড়ী ন ত ভালকে নি উম, অ লং ড্ৰাইভত গ'লেটো চব ঠিকে উম বেলেগ হলেতো ইমান ভালকে নচলাব।
উম।
উম।
এনে ধৰা আমাৰ ডাই ড্ৰাইভৰ ল'ব লাগিব, ড্ৰাইভৰেতো তেনেকে মোৰ হিচাপে নচলাব ন?
উম উম তাকে। ঠিক আছে বাৰু মই ইহঁতক ফোন কৰি তোমাক জনাম দেই।
উম উম ঠিক আছে।